অঁ শুনিছ
কি কৰি থৈছিলি তই যে নুশুনো যে
কিয় নহয় মইতো হেলল' হেল' মাৰিয়ে আছো দেখোন নাই লগা মই হেডফোন চেডফোনে হে
অঁ জানো কিয় তেনেকুৱা হৈ যায় আকৌ পুতুকে নুশুনা হৈ যায়।
অঁ ময়ো তো আৱাজ শুনা নাই।
উম কি কৰিছ
এ মই তোৰ নতুন কি ড্ৰামা এখন ওলাইছিলে যে সেইখনতো ডাউনলোড কৰি আছিলো ৰ। কিন্তু কি চাইনিজত একো বুজিয়ে নাপাওঁ এ ভাল লাগিলেহে চাও মোৰ
অঁ মই ই মইতো কে ড্ৰামা পাগল। তই মোক সুধিব লাগে ৰিকমেণ্ডেশচন মই লাখ লাখখন কেইড্ৰামা চাই থৈছো এতিয়াতো মই চাব টাইটেল নপঢ়াকৈয়ে মই বুজি পাব ললো।
এই এইটোত দেখোন চাব টাইটেলচো নাহে লেংগুৱেজো চেঞ্জ নহয়
ক'ত চাই আছ তই কি এপত
সেইটো মই ইয়াত ডাউনলোড কৰি লৈছো। সুৰা কি হাফ ক্লাউড বুলি কয়।
উ মই আকৌ কিসক নামৰ এটা এপ আছে। সেই এপটোঁতে চাওঁ মানে হা এপটোত মানে তোৰ ধুনীয়াকৈ একদম পূৰা। ইংলিছ মুভিজ আকৌ তোৰ কে ড্ৰামা, এনিমি, এইবিলাক চব আছে আৰু তাৰপিছত তাতে মানে মই। চাওঁ। তাতে কেইড্ৰামা বিলাক দেখাইমা ধুনীয়া একদম তাতে মানে। পুৰা চাবটাইটলছ আহি যায় আৰু লগেজ চেঞ্জ ন হেৰি চেঞ্জ নহয় লেংগুৱেজ টো। মই ডাব চাই বেয়া পাওঁ মই মানে হেৰিয়ে ভাল লাগে।
মহ লা লেংগুৱেজটো মানে চে্জ হৈ ন হিন্দীত বাংলিছত হলে মানে ভাজো বুজি পাই ন বস্তুতটো বা চাপ্তাইছো আহি গ'লেও বুজি পায়।
উম। উাহ চাওঁ মই লংগেজ।
মই এইবাৰ মই আকল তোৰ তাৰে তোৰ চিনটোৰ ওপৰত মই ভাবি ভাবি পেলাই চাই আছ নাই তাৰ পিছত তোৰ চিনটো। মানে বুজিছো আৰু কথাবোৰতো বুজা নে কি চাইনিজ খং-খং, কিং-কিং কি ক'ব। জনান এইব
তাৰপিছত এনেই কি কি চাইছ তই আজিলৈকে? কে ড্ৰামাত
কেড্ৰামাত এখন ৰ কি আছে এই যে আংমটাং চছেক্চন এইখনন যে।
অ' সেইখন ক ড্ৰামা নহয় সেইখন ফিলিপিনচ ড্ৰামা হয়।
ফিলিপিনত ঠিকা হৈ আছে। এইখন আজি মই এইটোই আছো মনত নাই মই ইমানকে কেইটামান নাচাওঁ। ভাল লাগে যোনটো মানে ভাল লাগে যে এটা যে কি আছিলে নেভাৰ এণ্ডিং চমাৰ।
উম। এভাৰ এণ্ডিং চামাৰ মই চোৱা নাই বাৰু দেই মই জাষ্ট
নতুন নতুনকে ওলাইছে।
আকৌ এখন হেৰি ইংলিছৰ চিৰিজখন চাইছ দা চামৰাই টণ প্ৰীতি?
ই চাইছোঁ এইখন চিজন ওৱানটো চালোঁ ছিজন টুটো মই বিচাৰিয়ে পোৱা নাই জা'ন
মই চিজেন ৱান চালোঁ, টু চালোঁ, থ্ৰী টো নাচালোঁ আৰু মোৰ মানে টু চালোঁ আৰু থ্ৰী টো মানে চাবলে ইন্ত্ৰেষ্ট নলগা হ'ল।
অ' তোত কি হে কি হৈছে ৰে তোত কি হৈছিলেচৰত? ম ওৱান টো চাই, তুটো চাই, থ্ৰী টো। কোনোবা এটাত নাপালো।
এই তুটোত চিট কৰিছিলে, তাৰপিছত এনেকা হেৰি হৈছিলে। মানে কি জানো, ইহঁতে মানে ইমানে, মানে ইহঁতে ইমানেই বেছি মানে। টাইম লগাই দিয়ে, ইমানেই টাইম লগাই দিয়ে, তাৰপিছত তোৰ ইন্টাৰেষ্টটো অটমেটিকেলি নোহোৱা হৈ যায় আৰু
অ', অ', অ' মই টুলৈকে চাইছো অ মইও থ্ৰী টো চোৱা নাই।
উম! থ্ৰীটো চোৱা নাই চাগ থ্ৰীটো ৰিচেন্টলি আহিছে আৰু একবছৰ পিছত যেতিয়া বা দুই বছৰ পিছত যেতিয়া, তই উলিয়াবি সেইটো তোৰ আৰু ইন্টাৰেষ্টটো নাথাকে আৰু চাবলৈ।
এইেই বহুত এনেকা আকৌ এ আৰু এখন কিবা এখন ওলাইছিল নহয় নামটো পাহৰি গ'ল নে কি গেৰেট লগান যে কি আছিলে যে?
কি কোনখন? মোৰ যে ত অপচেচন খন চাই'ছ? মোৰ যে অপচে- চন খন যাবলৈ পে মানে কি বিৰাট মন আছিলে গে
এ আছে মানে ভয় এটাও লাগে নহয় সেইখন চাবলে।
এই নাই মোৰ ভয় লাগা নাই বাট মোৰ চাবলৈ এক ইচ্ছা আছিলে ম পোৱা নাই মানে সেইখন এটা মানে পাইছিলো কিন্তু উম। এই আমাৰ ইয়াৰ হল বিলাকত, আমা ইয়াৰ হল বিলাকবিলাক ইংলিছ তে ইমান নে দে খাই, নিদিয়ে।
মানে, আহি, আহিছে কালি মই চাইছিলো ৰ, অ, অ, মনত পৰিলে নামটো অফ কেম্পাচ।
অফ কেম্পাচ, অ আচ্ছা, অফ কেম্পাচ অ সেইখনো মানেই উম, সেইখন ধুনীয়া বুলি মই শুনিছো, বাৰু দেই ময়ো সে, চাম বুলি কৈ থৈছিলো
আকৌ মাই ফল্ট টো চাইছ, মাই ফল্ট ইয়ৰ ফল্ট, তাৰ পিছ আৱাৰ ফল, মোৰ ওলোৱাৰ পিছতে চাইছো। সেয়া।
ময়ো, মানে মুভি চাবলৈ মানে আমনি নালাগে, মুভিজ তটো মানে, কি দুঘণ্টাই থাকে ন? দুঘন্টা, তিনি ঘন্টা, পুতুককে গুচি যায়, মানে কিন্তু এই যোনবিলাক চিজন থাকে, যে চিজন খিনি খতম কৰিবলৈ, বেয়া দিগদাৰ।
অফ, কেম্পাটোৰ যে- তু, এইটো কি কয় ৰ অ, অহা বছৰতে, যাত তাৰ পিছৰ, বছৰহে আহিব।
সেইটোয়েই, তই এতিয়া চা হা তই দুবছৰ, যেতিয়া ৰখি যাবি, তোৰ সেই মানে হেৰিটো, উ, ম, চাবলৈ যোনটো মন থাকে, ন সেইটো মানে অটমেটিকেলি, নোহোৱা হৈ যাব আৰু
আকৌ‌ আং মোটেং চছেকচন ইৰটো, দেখা নাই, এটা এপিচড টোৱে ছেপটেম্বৰত, হে ৰিলিজ হব। সেইটো এপিচড- এ, কি, পিছত, আ এইত নেকি?
নহয়, নহয়, এইটো ছিজন, ছিজন থ্ৰী, ছিজন থ্ৰীটো ৰিলিজ হ'ব।
মই এপিচড সেইটোকে মই, চাবলৈ ইমান ৰখি আছো, মানে কেতিয়া ওলাব, কেতিয়া ওলাব, অলপ সোনকালে, ইমান টাইম লাগে নে-
উম, সেইখনৰ সেইখনৰোটো মানে ৱেল কাম টো সেকচন ই, সেইখনৰ টো, ফাৰ্ষ্ট ছিজন হল, চেকেণ্ড ছিজন হল, এতিয়া মানে থাৰ্ড- ছিজনটো, ক্ষেত্ৰটো কিতাপ আছে তিনিখন কিতাপ, ত 'সেই জোনটো থাৰ্ড ছিজন হয়, থাৰ্ড বুকটো সেইটো মানে তোৰ মে ই ইমান এই যে, জুলাইত ৰিলিজ হোৱা কথা আছিলে, জুনত নে জুলাই ৰিলিজ হোৱা কথা আছিলে। বাট নকৰিলে সিহঁতে, আকৌ পিছত কৰিব, আৰু সিহঁতৰ যে এইটো, এড্ৰেচ আৰু এইটো এনড্ৰিউ, সিহত দুতাক যে ইমান ধুনীয়া লাগে ন। সেইটোয়েটো, তাকেতো কৈছো, কিফৰ আৰু এই যেযে, যে ইহঁতক ৰিয়েল নাম টো, এড্ৰিছ আৰু এণ্ড্ৰিও হয়।
এই দুইটা নামে মিলি যায় ন।
যায়, ইমান ধুনীয়া লাগে, কিন্তু এতিয়া সিহতক, আই গেচ কিবা এটা হ'ল। হ'ল চাগে দেই, কাৰণ সিহতে প্ৰমো কৰিবলৈ দুইটা মানে অহা নাই, কিবা এৱাৰ্ড, এৱাৰ্ডছ এৱাৰ্ড ফাংচনত আহা নাই চৰি এৱাৰ্ড ফাংচন এটাত, দুইটা নাহিলে। যোন টোত মানে, এই জেজে এৱাৰ্ড এটা পাবলগীয়া আছিলে জেজেও নাহিলে।
উম কিবা হ'ল। চব একে।
হ'ল চাগে, তাইক মোৰ যে বহুত
আকৌ লাষ্টৰ পিছত যে এনেকে যে দেখাই তোৰ অ' কিবাৰ আই টেক চান্স অফ ইউ নেকি আই ইউজ ইউ।
কেতিয়াও নহয়।
কেতিয়াও নকৰে অ' ময়ো ভাবিছো কেতিয়াও না না ইমানখিনি যোনখিনি হৈ কি ফেক। নহয় ভাই।
এ মাতে যেনেকা ফেচবুচনো যেনেকা তেনেকা মোৰ লাগিছে।
হা হা।
মাহ'তে যেনেকে ফেচবুক চাই থাকিলে যেনেকুৱা ভাবিলে তেনেকুৱা লাগি গৈছিলে মোৰ।
হিন্দী বিলাকো ওলাইছে আজিকালি মোৰ ককটেল টোখনো চাব মন আছে মোৰ লগেই নাই যাবলৈ।
মই ককটেল টু খন চাম বুলি ভাবি আছো জানো কি হয়, দিয়া।
ময়ো ভাবিছো বাৰু ককটল টু খন চাম বুলি।
মইতো এইটো অনলাইনত বিচাৰিছিলো অনলাইন নাপালো মই সেইখন
অনলাইনত এনেকে নাপাঅ অনলাইনত মানে বহুত বিচাৰিব লাগে সেইটো কাৰণে বেয়া মানে অনলাইনত তোৰ মানে এপ বিলাকত বিচাৰি উচাৰি উওলোৱাটো এইটোয়ে বৰ ডাঙৰ কথা।
কিন্তু এ কিবা কিবি এপত পাই মোক বিচাৰি দিয়ে নহয়।
হা
কিবা কিবি বোলো এপবোৰত পায় বোলো মোক বিচাৰি দিয়া নহয়।
উম সেইটো এপ বিলাকত পাই, এতিয়া চা হা' যোনবিলাক মানে ভাল এপ। এম এজ জ'ন বা প্ৰাইম এইবিলাক বা নেটফ্লিক্স চব ছাবস্ক্ৰিপশ্যন লাগে ভাই
মোৰতো সেইবোৰ কৰা নাই স্ক্ৰিপশ্যন কৰিব এইবোৰ
এতিয়ানো এ এ এবাৰে এবাৰ বা এখন বা দুখন যাবি মাহেকতনো সদায় সদায় চাবিনে
উম সেইটোৱে।
পেলায় নি
কাম নাই ন স এনে এনে পইচাবোৰ খৰচ কৰি থাকিবলৈ। চ
আমাৰতো হেৰি হোতে দাদাহঁতে একেবাৰে ক্ৰিকেট খেল চাবলৈকে ছাবস্ক্ৰিশ্যন লয়ে লয় ডাৰেক্ট অকল ক্ৰিকেট খেলাদাল চাবলৈ মই বোলো এই অকল ক্ৰি অকল ক্ৰিকেট মেটচ চাবলৈ কিনে ছাবস্ক্ৰিপশ্যন ল'ব লাগে নে তহতি।
অ' পাপাই এনেকে জিঅ' হটষ্টাৰটোত মানে ক্ৰিকেট চাবলৈকে ছাবস্ক্ৰিপশ্যন লৈ ল'লে, তাতো কি মানে ওলাই নহয় ফিল্ম চিল্ম তাত তে চাই দিওঁ ময়ো।
ক্ৰিকেটৰ একো বুজিয়ে নাপাওঁ মাথা মুণ্ড।
ময়ো বুজি নাপাওঁ।
কিবা বুজি পোৱানে? মোৰ যে মায়ে কৈয়ে থাকে অকণমান খেলৰ কথাও জানিবিচোন, মই যে একোৱেই নাজানো।
উ তো মাৰে চাই নেকি?
মাই নাচাই, কিন্তু পাপাই চাই আৰু মই পাপাক কওঁ কেতিয়াবা অকমান বুজাই দিবিচোন, মোক পাপাই এ থ বাদ দে নিজে বুজি থাক, মানে চাই থাকিলে ডিষ্টাৰ্ব দি থাকিলে বেয়া পায়।
এ অলপ চলপ কিবা কিবি বুজি পাওঁ, কিবা কিবি মাৰে যে সেইবোৰ যে বুজি নাপাওঁ, কিহত মানে ৱাইট হয় কিবা হয় কি এইবোৰ
ই মই যে একোৱে বুজি নাপাওঁ, মই আউ নো কিহত ছিক্স নো কিহত মই সেইটোকে নাজানো।
অ' সেইটো জানো, ছিক্সটো তো সেইটো অ' মানে এই যোনটো বাউণ্ডেৰী থাকে বাউণ্ডেৰীৰ পৰা মানে উৰি গ'লে বাউণ্ডেৰীটো টাচ নকৰি পেলাই উৰি পেলাই গ'লে ছিক্স হয়। আৰু বাউণ্ডেৰীটো চুই পেলাই ত এনেকে লাগি পেলাই গ'লেই সেইটো লাগি পেলাই বাহিৰলৈ গ'লে গৈ ফ'ৰ বাউণ্ডেৰীটোত লাগিলেই ফ'ৰ হয়। আৰু বাহিৰলৈ গ'লে ছিক্স হয়, আৰু তোৰ মানে ৰাণতো দুটা ষ্টাম নাথাকে জানো, তই দুইটাই এটা এটাকে চুলে মানে দুইটাই দুইটা জেগালৈ আহি গ'লে এক হ'ব, আকৌ ইফালে গুচি গ'লে দুই হ'ব, ৰাণ তেনেকে।
অ' সেইটোহে কথা মানে, মই আজিহে গম পাইছোঁ।
আগতে ময়ো চাইছিলো সৰুতে পাপা লগত বহি বহি চাইছিলো যে, আজিকালি নাচাওঁ।
এ মোৰ ইণ্টাৰেষ্টো নাই এনেকা, ক্ৰিকেট চিকেটত বা কিবা ফুটবল চুটবলত, বুজিও নাপাওঁ আৰু চাব, আগতে এনেকে দাদাবিলাকে দাদাহঁতে চাই থাকে এনেকা, মোকো কয় চা হোঁ, একো বুজিয়ে নাপাওঁ, বুজি নাপালেনো কি চাম?
উম মইতো ক্ৰিকেটতটো বাৰু বহুতখিনি বুজি পাওঁ দেই আৰু মানে কেনে কেতিয়াবা কি কি। বহুতখিনি বুজি পাওঁ, কিন্তুতো এই ফুটবলৰ এইটো মানে বুজি নাপাওঁগৈ আৰু দেই।
অ আচলতে জানিব লাগে বাৰু দে কিছুমান যে ছোৱালী বিলাক ইমান পাগল আমাৰ যে বিদিচা হত ইমান পাগল একেবাৰে।
ক্ৰিকেট ক্ৰিকেট অ দেখি তহ ষ্ট্ৰেটাচ ফালি থাকে। কে নহয়।
উম আক চাৰ্লিনা যে চাৰ্লিনা যে ইমান কান্দিছে। ছিলেকে তাই যে হায়কেণ্ডেী পৰী। হা, এইফালে আকৌ আ, ক্ৰিকেটৰ সেইদিনাখন কি, কিবা ৱৰ্ল্ডকাপ আছিলে কিবাৰ, গেম আছিলে মানে। তাৰপিছত আৰু আৰ চি বি আৰ চি বি। চিবিৰ লগত কিবা আছিলে। তেতিয়াৰ আৰু একেবাৰে কান্দোন মাত কে চাবলৈ নিদিব, আৰু তাই‌ একে আগতেই পঢ়ি কৰি একে ৰেডি হৈ লৈছে আৰু চাবই মানে‌ এক
এ ভগৱান কি যে এইবোৰ। আৰু
উম তাকে ঠিকে আছে দে ৰ মায়ে মাতিছে কিনো ভাত কিনো দৰকাৰ হয় ভাতে বনাব লাগে হবলা আছে।
অ' মোকো চিঞৰি বাখৰি আছে, কিবা আমাৰ মাংস আনি চে, গাহৰি যে কৈছিলো যে কালি যে সেই গাহৰি আনিছে, সেয়া কি মছলা মানে মোকো চিঞৰি আছে গোট তিনিটাাই চিঞৰি আছে।
উম। উম। হ'ব দে ন।
উম। উম। ঠিকে আছে হ'ব দে। মই পিছতকে কৰিয়ে আছো। দোতো কব উম। ঠিক আছে দে।